শুনি আছো শুনিছ নে নাই। অ', হলনি-হলনি, গ'লে আকৌ কাটি দিব অসমীয়াত ক'ব লাগিব। হল ভাত খোৱা হ'ল নে কাজিয়া কৰিবলে হ'ল নি অ',
কিহে ৰান্ধিছা।
মাছ।
কি মাছ বা? অহ ভাত আমাৰ মঙৰ অকমা আনিলে আৰু ভজা চজা কিবা কৰিব তৰকাৰী অকণ কৰিব সেইয়াই।
অ' বতৰ বেয়া বৰষুণ দি আছে সেফালে কেনে কোৱা?
এইফালেও সেই বতৰ তেনেকুৱাই। গাজৰি গোমৰি আহিছে আৰু। আকাশখন একদম কোলা হৈ আছে আৰু। মই ঘৰৰ পৰা এতিয়া আহি পাইছোহি।
অহ', কবা আঁতৰলে গৈছে বুলি শুনিছো অহ-অহ।
এইফালে ফুৰিবলৈ গৈ তাৰ পৰিৱেশটো ভাল বুলিছে।
অ' অহ আমি যাম চোন কিবা এতে লগ ধৰিছা যাম। বুলি ভাবিছো আৰু। গল মেলিলে ভাল গৰম বন্ধ।
আহ
শ্বিলং এইবোৰ কৰ'বাত কাজিৰঙা কিবা কিবোৰ চাব আৰু বোলা
কাজিৰঙা সেইফালে নাই নহয়, কাজিৰঙা এফালেহে আছে।
চাই মেলি তালৈ যাবগে
কাজিৰঙা আছে এইটো চাইড, শ্বিলং আছে সেইফালে, কেনেকে চাই মেলি সেইফালে যাব?
কোৱা আৰু কিবা এটাকে
আহ
মাছ কিটি ওলাইছে নে? ওলাইছে অ দাঙি পাতিছে আজি, ওলায় এতিয়া জোৰ কাটিবলৈ যাব।
আহ
পাব ডাঙৰ-ডাঙৰ। ৰৌ, বোৱালি
উম পুঠি-চুঠিহে ভাল, খলিহা, পুঠি, এইবিলাক কাৱৈ, বতিয়া, তোৰা, এনেকুৱা হলে ভাল শিঙৰা মাছ, মাগুৰ মাছো ভাল জোল বলে, আহ
উম, আছে, চব আছে বনাব, খাব, উম
অ ভাড়া ৰুমৰ এতিয়া চলি আছে নে ঠিকেই?
মানুহ আছে আজি গৈছেগে ঘৰলে, ভাড়া ঘৰ মানুহ।
অ কিমান দূৰ বা ঘৰ?
এ শিমলো গৈ নাজানো গৈ বুলিহে জানো।
অ'
কি জাগা? এজন গলগে, তাৰ তাৰপা এজন আছে দুজন গৈছেগে আকৌ আহিব পৰীক্ষা হব নেকি, পৰীক্ষা দি আকৌ, ৰাস্তাটো ৰাস্তা
কিমান আগবাঢ়িলে ৰাস্তাৰ কাম? আমনি লাগিলে তিনি মিনিট হৈছে
উম কেনি হৈছে তিনি বতৰ টো কেনে? বতৰ ভাল বেয়া দুইটা বৰষুন আহিব এতিয়া।
বৰষুণ এইফালে বৰষুণ দি আছে ডাঙৰকে এজাক দি আহিছে এতিয়া
উম লোৱা গ'ল নেকি হেৰিঅ'লে? কোনবা ফালে গ'ল?
গ'ল ত মাংস হ'ব চাগে মাংস লোৱাই মাংস আনিবলৈ কৈছে আলি মূৰৰ পৰা। মহ অকণমান আনিব বনাব আৰু
তাকেহে, হয় নে বাৰু, তেনেকেই খাব লাগে দহখন ভাজি কৰি খাব নালাগে উম, হয়, দবা-পিটা দিলে বেয়া নাপাওঁ। থ অমনা পাতিলে যায়
অ', তাৰ এতিয়া বয়স কিমান পালেগে জানো?
কি? তিনি বছৰ হৈছে, অহা বছৰলৈ বিদ
অ', বিদ্যালয়ৰ ওচৰতে ভাবিছানে? ওচৰতে দিব লাগে।
অই এই আমাৰ যোগেন স্কুলতে দিম আৰু
অ', গোসাইবাৰীত চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় সেইকণো বেয়া নহয় তাত মাষ্টৰো ভাল মাষ্টনীও আছে এজনী মা মাষ্টৰনি ওচৰতে পোহোৱা বুলি কোৱা হয়।
এ ভালকে পঢ়ুৱায় এখনকে দুটাই পঢ়ুৱায়
অ', তেনেকুৱা হ'লে ভাল তাই হেৰি কোন জানো?
টেট মাষ্টাৰ হেৰি প্ৰধান শিক্ষক আমাৰ দুলাল ছাৰ এইবাৰ প্ৰধান শিক্ষক গলাল গৈছে আমি চাই আমাৰ প
হয় হয় হয় হয়
হে বিদ্যালয়
এইফালে আকৌ বতৰ বৰ বেয়া কৰি আহিছে। তুমি ধৰা অ বৰ বৰষুণে চৰকুণে লোৱা পোনা কৰি আহিব নালাগে
পাত নকৰিবা দে হোন উ শ্বিলঙলে আমাৰ লৰা যাব মানুহজন যাব
আহঁ অ অ
লা ছা হ'লে নেযাওঁ মোৰ সলনি কোনোবা এটাক লৈ যাব
অ অ
তেনেকে মিলাই মেলি যাব অহ তাকে যাব সিহঁতে
চেৰাপুঞ্জি শ্বিলং চেঁচা জেগা সেইবিলাক অ, অ কাপোৰ
তৰ মাই ক বজাৰ নবহে যে?
বজাৰ সোমবৰিয়া বজাৰখন সেই দলঙৰ মূৰতে বহে বুলিছিলো
বহে পইচা লাগিব নহয় পইচা নাই অ। অ মা
উম অহ
উম
লৰা'পোনাটো আমনি কৰে নি?
এইয়া উৎপাত কৰি থাকে দুষ্ট একদম।
অ'
উৎপাত উ'ম। আমাৰ আৰু সোনকাল এতিয়া বনাব খাব আৰু শুম আৰু
কাম নাই নহয় এতিয়া বনাই কৰি আৰু ৰান্ধি বাঢ়ি খায় বতৰটোও বেয়া অকণমান
কাইলে অ', কাইলে হেৰি হলে মাতিছে। যোৱা বেলিলৈ আপোনাৰ জোৱাকো লৈ যাবলৈ কছে, তেল থৈ দিছে তেল আনিবলৈ মাটিত, তেল ভৱাবলৈ উ'ম অথনি মোক কৈছিলে, মই পাহৰিলো, স্কুটিলৈ থৈ দিছে হেনো তেল। সচাই তেল থৈ দিছে। উহ। ল'ৰাক লৈ যাবলৈ কৈছে দেওবাৰে যে।
উম কাইলে আকৌ সিহঁতৰ আগফালে কিবা ৰভা লেখীয়া এখন দিব বুলিছে, মিস্তি আহিব।
অ কাইলে নি লগাব।
অ' ভালকে এখন দিব।
অ' লাগে ষ্টেপ বিলাকত পানী পয়ে, পানী পয়ে অ আমাৰো পৰে।
আমাৰ আকৌ অ পৰহিলৈ টিং পাত দিলে ঘৰটো আকৌ অ কুৱনি হৈ পৰিব তোমালোকৰ সেইফালে ঘৰখনৰ, তাৰমানে টিং পাত দিয়া সীমা আছে গোলকে দিব লাগিব। বা পইচা হ'লে, লগাবলৈ ভাল। পা পইচা হ'ব লাগিব। দহ হাজাৰ গোটেই বস্তু পাতি লৈ আহিব বুলিছে।
অ' ভালে ঠিকে আছে।
আহ। হয়', হয়', হয়', গ্লাছটো এইটো পানীৰ কাৰণে লগাব। লগাওক
আমাৰ পানী নাহে বাৰু।
উম।
হাবাটো কম। বাৰে-বাৰে খুলি দে, খুলি দে কৈ আছে অ'দেবেন অ' খুছনে মাম খাবনে? এই এই পাঙ্খা খন বন্ধ কৰি দিয়াগে যোৱা, চেঁচা নহয় যোৱা।
কৰি দিয়া দেহা।
ফেনখন বন্ধ কৰি দে যা অলপ।
সে
ভাত হ'বলে হোৱা নাই, ভাতকেইটা হুচেল মাৰিলেহে। খাব লাগিব, প্ৰেছাৰ কুকাৰ।
অ', আমাৰ, অ', আমাৰ বতুৱাত
অ'।
তাপা জুইত বতোৱাত বনাইছো, কেৰাহীত বনাইছে।
পিতলৰ কেৰাহী ধোৱে, আজিকালি প্ৰেছাৰত উঠাই দিয়াও হৈছে মাৰা। আগলৈকে নহয়।
তাকেহে।
অ'হ বাৰে বাৰে মই খুলিয়ে থাকিব লাগে তাৰ সেইটো, অ'হ বতৰ এতিয়া কেনেকুৱা? তালোকৰ পৰা এবাৰ মাৰিছিলে।
উ'ম।
বিয়লি বেলা। বিয়লি মাৰিছিলে। অ'।
তাকেহে।
দহ মিনিট